আ কি খব
ভাল খবৰ আপোনাৰ
এ মোৰো ভাল দিয়ক কি কৰি আছে এতিয়া
মই পালে পথাৰ আহিছিলো
অ কিবা কাম কৰি আছে নেকি পথাৰত
হয় হয় এই অলপমান এয়া আপোনাৰ হাল বাই আছিলো
অ ট্ৰেক্টৰেদি বাই নে গৰু দি বাই
মই ট্ৰেক্টৰ দি বোৱাও
অ ট্ৰেক্টৰ দি বোৱাই ন অ কি খেতি ধানৰ ন
হয় ধানৰ খেতিয়ে কৰিছো আপোনাৰ বেছি নাই কৰা এবাৰ দুবিঘা মানৰ কৰিছো
অ দুবিঘা মানৰ কৰিছে দুবিঘাত আপোনাৰ ওলাব দিয়ক তেউ যথেষ্ট খিনি বাৰু
হয় হয় বাকী আপোনাৰ তিয়হৰ খেতি কৰিছো
তিয়হৰ খেতি কেইবিঘা কৰিছে
মই সজাই বিলাক দুবিঘা হে কৰিছো
দুবিঘা কৰিছা আৰু পানীলাও কৰিছে ন অ কি সাৰ প্ৰয়োগ কৰে তাত
মই তাত জৈৱিক সাৰে প্ৰয়োগ কৰো
অ যোনটো মানে ঘৰত প্ৰস্তুত কৰে যে ন
হয় হয় তাত মই গোবৰ দি তাৰপিছত কেঁচু সাৰ
হয়
লগৰ যিটো যিটো পচন সাৰ সেই সকলোৰে মিশ্ৰণ কৰি পেলাই এটা মই জৈৱিক সাৰ প্ৰস্তুত
হয় হয় ভালে বাৰু আপোনাৰ যোনটো এতিয়া আপোনাৰ লে মানে তিয়া পাচলিবোৰ আপোনাৰ লোকেল হয় আজিকালিতো আপোনাৰ চব সাৰ দিয়া সাৰুৱা সেইবোৰ আপোনাৰ ঘৰত যদি আনি পেলাই দুদিন ৰাখো আপোনাৰ সেইবোৰ বেয়াই হৈ যায় গম পাইছে নে
হয় একদম বেয়া হৈ যায় আৰু শাৰীৰিক ভাৱেও
ভালকেটো আপোনাৰ তাৰ পৰা আপোনাৰ নানান ধৰণৰ বেমাৰ আজাৰ সৃষ্টি হয় আপোনাৰ যোনটো মানে ঘৰত কৰা মানে খেতি পাচলিটোয়ে বেলেগ মানে আপোনাৰ সেইটো খায়ও ভাল লাগে চা চাবচোন
হয়
হয় বাকী আপোনালোকৰ কি কৈছে
গৰমৰ মাহ আপোনালোকৰ চুটি দিছে নাই
এ নাই নাই নাই আমাৰ মানে ছুটি নাই আপোনাৰ আজি ছেকেণ্ড চেতাৰডে কাৰণে আমাৰ বন্ধ বাৰু।
অঁ
ছেকেণ্ড ছেটাৰ্ডে' আৰু আপোনাৰ- ফৰ্থ ছেটাৰ্ডে বন্ধ থাকে ফুৰিবলৈ এতিয়া যাবই নোপোৱা হলো নহয় বুজিছে কামৰ পৰা
অ শ্বিলং যাওঁ বলক এদিনা
শ্বিলং যাব নিকি কেতিয়ালৈ যাব আপুনি
আমি ভাবিছো পঁচিছ তাৰিখ মানে যা-
অ অ গ'লো হয় কিন্তু মানে বৰ্তমান মোৰ আৰ্থিক অৱস্থা বহুত বেয়া গম পাইছেনে-
হয় নেকি?
হয় হয় এতিয়া মানে মোৰ আপ- মোৰ মানে দৰমহাও হোৱা নাই আপোনাৰ সেইকাৰণে মানে কি- ক'ব আৰু মোৰ বৰ্তমান আৰ্থিক অৱস্থা বহুত দুৰ্বল-
আপোনাৰ যে আপ চাকৰি যে কৰে কোনখিনি ঠাইত কৰে নহয়।
মই আপোনাৰ এইটো মানে আপোনাৰ গভমেন্টৰ চাকৰি নহয় আৰু এই অলপ দিনৰ কাৰণে সোমাইছো আৰু।
হয় হয়
হয় সেনেকে আৰু কিন্তু আপোনাৰ দৰমহা আপোনাৰ দিয়াই নাই বুজিছে একমাহ হৈ গ'ল। একমাহ বেছি হ'লহি কিন্তু- আপোনাৰ আজিলৈকে পইচা চইচা আমাৰ একো নামেই লোৱা নাই ঘৰৰ পৰা পইচা লৈ লৈ আহ- অহা যোৱা কৰি থকাহে হৈছে আৰু গম পাইছেনে।
হয় হয় বেংকে চেংকে সোমালে বেছি ভাল বুজিছে।
হয় হয় সেইটোতে লাভ আছিলে গম পাইছে, ইয়াত মানে মই মানে লাভ- ৰ মূৰতটো অকণ দেখাই-
হয়, এইটো চাকৰি কৰি লওকচোন, কৰাৰ পিছত আপুনি যিখন পাব এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। সি দেখাই দিলে পাব পাৰে।
হয় হয়, চাও কেইদিনমান কৰি চাও ন কি হয় আৰু আপোনাৰ।
হয় হয়।
বাকী আপোনালোকৰ ঘৰৰ আগত যে বজাৰ বহে, আজি বহিছে নে?
হয় বহিছে বহিছে। হয় আজি ইমান ডাঙৰ নাই বহা বাৰু
অ ডাঙৰ নহয় ন কিয় বা এনেহলে আপোনাৰোকৰ তাততো ডাঙৰেই বহে।
হয় হয় মানে এই হোটেলখনলৈকে বহে আগতে।
হয়।
আজি ইমান দূৰলৈকে নাই যোৱা আৰু।
নাই যোৱা ন।
ধৰিব নি দেচোন আজি হয় হয়।
চব্জি বেপাৰী আহিছে ন আপোনাৰ, আহিছে ন। এনে আপোনাক কিবা হেৰি চেন্দেল তেন্দেলৰ দোকানো আহিছে নেকি।
আহিছে বহুত চেন্দলো আনিছে কাপোৰো দোকান আহিছে।
আহিছে ন, হয় হয় হয়। তাকে যাব লাগিব এপাক দিছে হয়।
আপোনালোকৰ ঘৰৰ সকলোৱে ভালনে?
হয় হয়, সকলোৱে ভাল, আপোনালোকে খোৱা বোৱা কৰিলে?
খোৱা বোৱা কৰিলো ৰাতিপুৱা চাহটো খালো আৰু।
হয় হয়। মই বোলো এই আপোনাৰ ভাতকে খালোঁ।
হয় হয়।
বুজিছে মই এই ভাতকে খাই দিলো আ- পোনাৰ কণী এটা পোচ বনাই পেলাই।
হয়।
তেনেকে মই মানে ভাতকে খালো আৰু আপোনাৰ দালি আছ- তিলে অহ, তেনেকে খাই আহিলোঁ আপোনালোকে বোলে আমাৰ ভাইটি বোলো আপোনাৰ ৰহালৈ গ'ল।
অ, না কামত গ'ল নেকি?
অ হয় হয়, তাৰ মানে কিবা এডমিশনৰ কাম চলি আছে যে।
হয় হয়।
এ সেয়া সেয়া কৰি ফুৰিছে সি গম পাইছে।
অ',
আজি আমাৰ বাইদহতো আহিব নেকি বুইছে?
হয় নেকি?
হয় হেন এতিয়া নাহে বাৰু আপোনাৰ।
তাতো আপোনাৰ মানে কনফৰ্ম হোৱা নাই আৰু কথাটো মানে কৈছেহে আৰু এতিয়া মানে আহে নে নাহে মানে সেই ইটো ভালকে গম পোৱা নাই আৰু।
আপোনাৰ বোলে ভনীয়েকৰ বেমাৰ ভাল পাইছে নে?
নে পাইছে -পাইছে।
পাইছে ন?
হয় অলপমান পাইছে মোক বেমাৰতে পাই আছো। মোৰ পাঁচদিনমান বেমাৰে হৈ আছে।
হয়- হয় আপোনালোকৰ মানে ঘৰত চবৰে বেমাৰ নেকি?
চবৰে নহয় মোৰ অকল।
অহ, আপোনাহে অকল?
হয় মোৰ পৰা আক তাই ভণ্টি লৈ গ'ল।
অ, হয় -হয় -হয় মানে আপোনাৰ বতৰৰ প্ৰভাৱৰ কাৰণে হৈছে গম পাইছ নে? এবাৰ ৰ'দ, এবাৰ বৰষুণ আপোনাৰ এতিয়া আপোনাৰ আজিয়ে চাওকচোন আজি আকৌ ৰ'দ দিছে।
নাই হোৱা। অলপ দেৰি কৈ দেখিব অলপ সময়ৰ পিছত দেখিব বৰষুণ।
অ, অলপ পাছত দেখিব বৰষুণ এবাৰ ৰ'দ আপোনাৰ বেমাৰ হ'বই ন'।
হয় -হয়
হয় -হয় এচ মানে চাই চিতি চলিব লাগে আৰু গম পাইছে উপায় নাই নহল
হয়- হয়- হয় আপ অ, যে ঘৰৰ ওচৰতে যে আপুনি যে ৰুম ভাড়া দিম বুলি কৈছিলে এদিন মোক। ভাড়া দিবনে?
হয়-হয় দিম -দিম-দিম।
এ মানে মোৰ মানে লগৰ এটা ভাইকে বুইছে আপোনালোকৰ সেইখিনি জেগাতে মানে অলপ পঢ়িব কলেজ এখনত হয় সেইকাৰণে ৰুম এটা লাগে।
হয় মোক জনাব বাৰু আপুনি তাৰ ডকুমেন্টেচ খিনি মোলৈ পঠিয়াই দিব মানে আমি আধাৰ কাৰ্ড -চাধাৰ কাৰ্ড খিনি চাই লওঁ আৰু। এখন আই ডি প্ৰুফ হ'লেই হ'ল আৰু।
হয়- হয়।
বুজিলে সেনেকে মানে ডাইৰেক্ট মানুহক দি দিব নোৱাৰি ন' যিতি মানুহক। আৰু মানে এ ঔ বেছি মানে আড্ডা চলিব নোৱাৰিব গম পাইছে নে? বেছি চিঞ বাখৰ হয় সেনেকুৱা হ'ব নোৱাৰিব মই মানে আগতীয়াকে কথাটো কৈ লওঁ আৰু।
হিয়ে কৰে এনে আপোনাক কিমান দিয়ে এটা ৰুমত?
আপোনাৰ এটা ৰুমত আমি পাঁচ হাজাৰকে লওঁ লগত আপ আপোনাৰ লেট্ৰিন, বাথৰুম আছে আৰু আপোনাৰ এটা কিটচেন আছে সৰুকে।
হয় -হয় আৰু যিটো আপোনাৰ ইলেক্ট্ৰনিকচৰ বিলটো আপোনালোকে দিয়ে নে?
হয় হয় ইলেক্ট্ৰনিক ইলেক্ট্ৰনিক বিলটো আমিয়ে দিওঁছ।
ঠিকে আছো দিয়ক।
হয়, মানে ৰুমটো আপোনাৰ ইমান ডাঙৰ নহয় বাৰু ৰুমটো সৰু আপোনাৰ লগত এটা এক্সট্ৰা বাথৰুম আছে।
হয়।
আ, তাৰপিছত তাতে টয়লেটো আছে আৰু আপোনাৰ এটা সৰুকে কিটচেন এটা আছে।
অ, ঠিকেই দিয়ক ভালেই।
কিন্তু তেওঁলোকে যদি লাইনৰ প্লেট -চিলেট আনি পেলাই ইউজ কৰে ভাত-চাত বনাবলৈ কিন্তু সেইটো আমি নিদিম। গম পাইছানে, সেইটো এক্সটাৰ চাৰ্জ লাগিব আমাক। এতিয়া ফেনখন লাইটৰ বিলতটো আমি দিব পাৰো হয়। কিন্তু সেই লাইনৰ প্লেটৰ বনালে আমি সেইটো দিব নোৱাৰিম ন। সেইটোত আপোনাৰ বেছি বিল আহি যাব।
হয় হয় আৰু আপোনালোকৰ এইফালে চৰাই তৰাই মৰিছে নেকি?
নাই নাই নাই চৰাই কিয় আপোনালোকৰ পিনে মৰিছে নেকি?
অ মুৰিছে আমাৰফালে চৰাই হাঁহৰ যে মই ফাৰ্ম খুলিছিলো।
হয় হয়।
তাৰ তিনিটা সানাত মৰিলে বুজিছে।
আও কিয় বা কিবা বেমাৰ হৈছিলে নেকি?
জানো কি কম আৰু এতিয়া বুজিছে ধৰিব পানে নহয় কিয় হৈছে?
আপুনি মেডিচিন আনি খুৱাই দিবচোন।
মেডিচিন ত খাইছো ভিটামিন চিটামিন খুৱাই আছো।
কি কৈছে?
ভিটামিন বোৰ আনি খুৱাই আছো।
অ ভিটামিন আনি খোৱাই আছে।
হয় মানে আজিকালি ব্ৰইলাৰ দানা খোৱাব লাগে নহয় জানো হাঁহক।
অ ব্ৰইলা দানা ন।
অ আজিকালি ব্ৰইলাৰ বহুত দাম বুইছে।
অ আত্চ্ছা।
আপোনাৰ ব্ৰইলাৰ দানা কেজি কিমান জানে সত্তৰ টকা।
অ এতিয়া হাঁহ মানে আপোনাৰ এটাও নাই।
না হাঁহ আছে আপোনাৰ বাকী গোটোবা সুস্থই বাৰু ডাঙৰ হৈছে।
অহ হয় হয় হয়।
দিম মই দুজাম মান এনেকে সে শুই থাকে মৰি আছে সেইকাৰণে মৰি গ'ল।
অ বৰ বেয়া লাগে দিয়কচোন আৰু।
ইমান কষ্টক বনাই গোৱাৰ ছোৱাল বুজিছে।
অ হয় হয় হয়। এতিয়া এইয়া গাত চাত সানদি দিছো নে কি আপোনালোকে।
গাত কিয় গাত।
এয়া হাঁহ থাকিবলৌ। পানী এৰি যা পুখুৰী পুখুৰী
হয় এতিয়া সেইটো নাছ- হানো বাৰু আৰু দুমাহ মান এমাহ মান যাওক। ডাঙৰ হওঁক অলপ তেতিয়াহে খানি দিম।
অ অকনমান যত্ন লবচোন এনেকে দানা চানা প- প্ৰতিও খোৱা বোৱা প্ৰতিও হয় তেতিয়া চাগে ভাল হ'ব চাগে।
হয় আমি মানে আপোনাৰ যিটো সেউজীয়া বন।
হয় হয়।
আৰু তুলসীটো আমি স সৰকাণ সেইটো খালে মানে হজম হয়।
অ আচ্ছা আচ্ছা সিজাই পেলাই খোৱাই নে কি?
অ সিজাই পেলাই খোৱাও আৰু কচু পাত যে
অ চাৱ কজু কচু খালে আকৌ খজুৱাব চাব আঔ
নাই নাই ভাঙা চাউলৰ লগত মিলাই পেলাই খিচিৰি নিছিনা বনাই খোৱাও
অ খিচিৰি নিচিনা বনাই দিয়ে ন হয় হয় হয় হয় বাকী আপোনাৰ ঘৰত এ আমাৰ ঘৰৰ সকলোৱে ভাল বাৰু বৰ্তমান আমাৰ মানে দেউত- তাই মানে আপোনাৰ দৰ্জা এখন যে বনাই আছে আপোনাৰ আমাৰ লেট্ৰিনৰ কাৰণে, সেয়া কামত লাগি আছে। আপোনালোকৰ ঘৰতো বোলে মিস্তি লাগি আছে হয়।
হয় হয় হয় মিস্ত্ৰী লাগি আছে
হয় হয় এতিয়া কাম চলি আছে নে কি
হয় চলি আছে আমাৰ মানে আপোনাৰ তিনটা পষ্ট ঢালিলে এতিয়া আপোনাৰ মানে চিৰি খনৰ কাৰণে এইটো বনাই আছে
অ চিৰি খনৰ কেনে আজি আপোনাৰ চিৰিটো মানে বনাই হবনে বাৰু
আজি চিৰিটো বনাই নহয় আজি মানে চিৰিখনৰ টেবুল খন হব, বুইছে